অহ
কি আছা আচ্ছা ভাত পানী খালি?
খালো
অ অ অ
ত
মই জাষ্ট ভাত খাই পেলাই পিছফালে ওলাই আহিছো।
উম
গৰমৰ কোবত।
অ
গৰমত ক'বাত ওলাই আহিছো। পৰাত কালি মাছ আছিলে মাছ ধৰিছিলো পথাৰত।
অ
থেৰা। হেই তোৰ কথা এাৰ কাৰণে ফোন মাৰিছিলো।
কি।
পনীৰ লাগিছিলে দহ কেজি মান।
অ
দিব পাৰিবি নেকি এই বাৰ্থডে এটা আছে আহ মানে তাত লাগে
অ চাব লাগিব এতিয়া কেনেকে কম।
তি মানে দোকানৰ পৰা অাৰ কথা ধান্দা মাৰি আছিলে হা। তাৰপৰা মই কথাটো শুনো তাৰপৰা মই কলো যে মই পনিয়াৰ দিম ভ লগৰ জনীয়ে বনাই তাৰপৰা বোলো। মই কন্টেক কৰি দিম আৰু কম দামতে হ'ব। তেনেকে মানে কলো মানে
অঁ।
তই এতিয়া বনাব পাৰিবি নে বোলো সেইটোহে লাগে।
অ কম বাৰু।
আহ। বোলো প্ৰাইচটো কম বুলি ক'লো হতকে বোলো আপুনি কিনাতকে বোলো যদি দুইশ টকা। হয় ল'ব দেৰশ টকা।
আহ।
উম তোৰও লাভ হব এটা পইচা কেইদমান পাবি চলিবলকীয়া হ'ব। এ নেক্সট স বুধবাৰ।
অ অ।
বুধবাৰে লাগে নেক্সট।
অ কম বা মই।
সেইকাৰণে তোৰ তোৰ পইচা খবৰটো দিলো।
অ অ। মাহঁতে কি কৰি আছে।
আছে। গৰমৰ ইমানে গৰম দিছে আৰু কি কৰিব এতিয়া গৰমৰ কুবত। চব ফেন লগাই লৈ বহি আছে আৰু
অ।
পিছফালে বাহনি তললে গলো তাপ পা গুচি আহিলো এনেকোৱা মহ এনেকুৱা চেৰেপা এনেকোৱা কামুৰি গোটেই। দমলা দমল কৰি পেলালে সেইকাৰণে গুচি আহিলো।
অ।
আমাৰফালে গছ গছনি নাই হেৰি বতাহ মাৰিবলৈও ৰ'দ পুৰা। চব গছবোৰ কাটি পেলালে চৰকাৰে।
চৰকাৰে নহয় মানে আও চৰকাৰে কটা নাই ধৰি লওঁ এইবোৰ যোনে মানে ৰাস্তা বনাই। বনাইছে হেতি কাটি কাটি দিছে আৰু গছবোৰ ডাল বোৰ কাটি কাট দিলে আৰু মানে গছজোপা আছে ডাল বহীত মানে পাত চাতবোৰ নাই।
অ।
সেইকাৰণে আছে এতিয়া মানে তোৰ। চাহ অকনো নাই তেতেয়া ৰ'দ। কিবা কৈছিলি নি।
ৰাস্তা বনাবলৈ বোলি কছ।
অ।
সেয়াই আৰু তহঁতৰ মাটি বাৰী ৰুইছে নাই।
নাই ৰোৱা পানী নাই।
ততৰ বেছি দিন নালাগে ত তিন দিনতে হৈ যাব।
উম। বৰষুণে এজাক ধুলে আমাৰ হৈয়ে যাব। এতিয়া জানো কি হয় আৰু সেয়াহে।
একদিনহে লাগে একদিনত হৈ যাব।
কেইদিনত হব।
তহঁতৰ।
আইও এদিনত কেনেকে হ'ব বাৰু দুবিঘা মাটি
কেই বিঘা
দুবিঘা মাজত আৰু সেই দলং ৰাস্তা কিনাৰত আছে নহয় দু। বিঘা হব
দুবিঘা তহঁতৰ দুবিঘা মাটি মানে তহতৰ চাৰি দৰা মাটি হে আৰু পাঁচ টকা পাবি চাগে
ইয়াত হল চাৰি দৱা মাজত তাপা ৰাস্তা কিনাৰত হল ডাঙৰ দুদৰা আৰু কঠিয়ানি দুৱা তিন দুৱা চাৰি দোৱা চাৰি দোৱা তাতো চাৰি দোৱা ইয়াতো চাৰি দোৱা৷
অ অ তাৰপিছ তেত
তোমালোকৰ ৰুইছে নে?
তহঁতৰ কঠীয়া ঘৰ-ঘৰ পৰা তোলে নে-নে কোনোবা লগাই ৰোৱে? পিচনিত অহ-অহ
তোমালোকৰ হৈছে নে কি?
আমাৰ হেৰি ৰুই আছে বৰ্তমান, এতিয়া আও পানী আছে যে দ- দ খিনি ৰুই আছে, য'ত পানী নাই, সেইখিনি ৰোৱা নাই আৰু থাকি যাব আৰু পুৰা মাটি চাতি ফাটি গৈছে আও।
অ', অ', মায়েহে ৰুইছে চাগে।
উম, বাকী এতিয়া ঘৰত কি কৰি আছ।
ইনেই আছ
কিবা ইনকাম চিনকাম কৰিছা নাই।
কি ইনকাম কৰিবা আও পনীৰৰ সেইটো কৰি আছো বেলেগ কৰা নাই। কাপোৰ চাপোৰ চিলাও মাজে মাজে।
অ ঠিকে আছে এনেকে পাত টাইম এটা পইচা ওলাই থাকিলেও হয়। নিজৰ কাৰণে চলিবলৈ।
উম তাকেটো
এইটো পাব পাৰ নাপাবও পাৰ আৰু ভাগ্যৰ লগত কথা।
উম
দুইফালে লাগে আৰু মানে লাগি থাকিব লাগে দুইফালে৷
তাকে!
লাগি যাবলৈও আছে নালাগিবলৈও আছে।
মই বৰ্তমান ঘৰতে আছো, খাই, বৈ, শুই মেলি।
অ'।
সিও মানে পনীৰ পনীৰটো- পনীৰটো বি চলিব বহুত ভাল চলিব আকৌ, অ', তই তইটো নিজে বন ন,
অ', কেনেকে মানে কি আও গাখীৰৰ পৰা বনাই আকৌ।
উম, দে।
বেছি টান নহয়- নহয়, লাগে আৰু কিবা কিবি। ভিনেগাৰ চেনেগাৰ তেনেকুৱা কিবা কিবি লাগে মানে গাখীৰটো ফাট দি চাবলে দৈ নিচিনা হয় যে, সেইটো যে বনাব লাগিব।
মানে কি সৈ দৈ টোহে বনাই নেকি?
দৈটো মানে দৈ নিচিনা হেৰি নহয় মানে, দৈ যিটো যে মাংসটো যে থাকে।
উম, উম।
তেনেকুৱা হৈ যায় মানে, ফাটি জ গ'লে যেনেকুৱা হয় গাখীৰটো।
ফাটি যোৱাৰ পিছত সেইটো কি কৰিব লাগে?
টুকি থব লাগে কাপ কটনৰ কাপত। তাৰ পৰা টুকি পেলাই দা মানে ওপৰত কিবা গধুৰ বস্তু এটা দি এঘন্টা দুঘণ্টা ৰাখি দিব লাগে হৈ যাব।
তাপা মানে হেতু মানে পুৰা চাকো এখন লৈ পেলাই পুৰা সমানে সমানে চাইছোকিয়াকে কাটিব লাগে।
অহ।
তাৰ পৰা সেইটোপৰা মছলা চছলা দি আও মাংস নিচিনাকে বনাই দি আও। ঠিকে আছে সেইটো তোৰ তোৰ এটা ধুনীয়া বিজনেচ চলিব সেইটো।
তাকে কি হয় আও।
কিন্তু মই আকৌ বেয়া পাওঁ খাই সেইকাৰণে মই পনীৰ টো পচন্দ নকৰো মানে। পণী পনীটো বহুতেই খায় কিন্তু মই নাখাওঁ মানে। অহ মই মানে বেয়া পাওঁ পনীৰ টো।
কেলে?
এনে কি হয় বস্তুত মানে এনেই তোৰ মানে মচলা চচলা দি যেতিয়া ঘূণি চুগুনি এনেকে হ বনাই ধুনীয়াকে বনাই গোন্ধটো আহে মাংস নিচিনা গোন্ধ আহিব। হয় নাই? মাংস নিচিনা এতিয়া গোন্ধ আহিব তো তেতিয়া মানে ত কি হয় ত খাবে খাওঁ তেনে কি লাগিব কেচেমা কেচেম লাগিব সি লাগিব ভাল নালাগে অ মই সেইকাৰণে মানে পচন্দ নকৰো মানে এইটো-
আহ
উম।
তাকে।
উম। তাকে এতিয়া ফাল
আছে আছে। এই ককা এজন আহিছে কথা পাতি আছে।
অ ককাই আহিছে নাই ঘলে?
ঘৰলে আহিছে।
ক'ৰবাত আছিল লেগে নহয় কাম কৰি?
অ এতিয়া সেইটো কাৰে মৰিগিলে নহয় বিপাতহে কৰে।
আহ অঁ।
উ দিগন্ত যায় লগত।
উম ভালে হ'ল দেউতাই সোমালে দিঘণ্টা বাইকখন লৈ গুচি যোৱা আছে কিন্ত দেতা।
উম ইয়ক তেল ভৰাই দিয়ে মাজে মাজে সিও ভৰাই সেনেকে যায় আও।
হম।
দিগন্ত বাপেকটো এতিয়া উঠিবলৈ মেলিব নোৱাৰে হল যে।
এ কিবা বেমাৰ আছে নেকি?
ডাঙৰ বেমাৰী সেই মানুহৰ আগত মানে মানুহৰ আগত ওলোৱা নাই আৰু এনে আমি গম পাই আছো।
উম মানে সিহতক সে মানে দিঘতে কৰা মতে সিহঁতক কিন্তু চৰকাৰে বহুত হেল্প কৰিলে আৰু চৰকাৰী মেডিকেলে
সৰকাৰে মেডিকলে হেল্প কৰা নাই। ক' চৰকাৰী মেডিকেল হেয়া কৰিছে প্ৰাইভেটতহে ৰাখিছিলেগে।
আৰু চৰকাৰ মেডিকেল হেল্প কৰিছে মোক সিক কৰিছে মানে চকাৰী মেকেলটো ভাল ন বহুত উম কি কৈছে মানে
থাকি আহিছিলে কেইদিনমান মানুহটো মানে সেই থেৰাপি দিয়াৰ পৰা বেছি হেৰি হৈ গ'ল বেছি ইমানটো দুৰ্বল হৈ গ'ল।
মানে থেৰাপি দিলে মানুহ ভালে হয় থেয়াপি দিলেতো মানুহতো ভালে হব লাগে। ন ষ্ট্ৰং হৈ যায়
মানুহজন কিবা হৈ পৰিলে মানে
উম এই অকললে অকল ভয় বিষ বুলিয়ে কৈছিলে ভৰি বিষৰ পৰা ইমান ডাঙৰ হৈ গল।
গুৱাহাটীলৈ লৈ যাব লাগিছিলে এ নিনিলে যে
গুৱাহাটী গুৱাহাটী নিলেওতো মানে তোৰ পইচা চাতটো বেছি যায় ন
পইচা চাব লাগে এতিয়া মানুহতো যাবগে যে।
উম মানুহটো গলেও
উম।
ক'তা জাও
হে আৰু।
খবৰ খাটি।
খবৰ খাতি কি আৰু ভালেই।
উম।
গৰম যিহে আৰু কি খবৰ খাতি হ'ব।
তাকে চবৰে অবস্তা বেয়া কৰি দিছে গৰমত। এই যে মই। মই নাচাওঁ গৰমত একদম অকমান চাওঁ ৰবা চাইয়ে লগাওঁ মই চাৰ্চ। মানে মোবাইলটো গৰম হ'লে চাৰ্জটো বেছি ফুটি যায় আৰু ভয়ো লাগে নহয়, মোবাইলত মোবাইলো চাই থাকিব গৰম হ'লে।
অ মই এতিয়া কাণত লগাব পৰা নাই গৰম হৈ গৈছে পুৰা।
আহ।
মানে নেট টো অন কৰিলে বেছি হৈ গৰম হৈ যায়।
উম। যোনকেইটা চাকৰি কৰি আছে সেইকেইটা তাতে ভাল আৰু মই হেৰি ষ্টেট বেংকত যে ষ্টেট বেংক সোনাবলে মোৰ বহুত মজা।
লাহেকে আও এহে
পুৰা এ চি। এতিয়া আৰুতো হেৰি আৰু এইটো, চিনেমা হলত আমি চুপাৰ চেটি চাবলৈ গৈছিলোঁ যে চিনেমাখনত
হয়।
অ চিনেমা চাবলে গৈছিলোঁ। তাত পুৰা সোমাই সেই সেইদিনা গৰম ন পুৰা। পুৰা আমি গছটো চাবলৈ কি ধুনীয়া লাগিছে। যেতিয়া একদম ওলাইছোঁ এনেকুৱা ভৰ ভৰাই ধৰিছে নহয়। থাকিব পৰা নাই।
মোৰ চাবলে মন আছে।
উম এতিয়া গ'ল আৰু সেই খন।
উম।
তই লগৰ কেইজনীয়ে গোট খাই পেলাই চাবগে পাৰ এইটো। অসমীয়া চিনেমা চাব লাগে ন।
উম কোন যাব নাযায়।
সেইটোৱে, আমাৰ আমাৰ মানুহবোৰৰ মানে এইবোৰ গুৰুত্ব নাই। চিনেমাক ছাপৰ্ট কৰিব লাগে, চাব লাগে। অসমীয়া ইণ্ডাষ্ট্ৰীটো অলপ আমি বোৰে আগুৱাই নিব লাগিব ন, আমি চালেহে তো সিহতিটো আগবাঢ়িব। মোৰ চিনাকে দহজন নাই গ'লে তেনেকে চালেহে।
ভন্টিয়ে, মই যোৱা কথা আছিলে আহে পইচ তাই মই যাবলৈ নগলো আৰু।
উম।
চাব লাগে। সেইবোৰ এই মানে তোৰ অসমৰ বাহিৰৰবোৰ চোৱাতকে মানে আমাৰ অসমৰ সেইবোৰ চাব লাগে। চাপোৰ্ট কৰিব লাগে।